কোৱা।
কি কৰিছা?
এনেই আছোঁ। তুমি?
মইয়ো এনেই আছোঁ। ৰুমতে আছোঁ।
আটচা। চাহ-তাহ খালা?
চাহ খালো, ব্ৰেকফাষ্ট
অ, ঠিকেই আছে।
অ।
বাকী কোৱা।
বাকী তুমি কি কৰি আছা এতিয়া? কেনে আছা?
এনেই আছোঁ। তই কি কৰিবিনো ঘৰডালতে। অ নাই যোৱা
অ গৰম আছে আজি বহুত ন
গৰমতটো আছে বাৰু ইমান ৰ'দ দিয়া নাই বাৰু
উম
তুমি যোৱা নাই ক'তো
নাই যোৱা মই ৰুমতে আছোঁ গৰমৰ কাৰণে যোৱা নাই
অ মাহতৰ খবৰ ভাল ঠিকেই আছে ভাল ভাল
তোমাৰ ঘৰত ভালে আছে ন
অ ভালে আছে দিয়া
অ বাকী তুমি খেল চাই আছা নাই খেল চাই খেল খেল চাই ভাল পোৱা নে
খেল চাইতো ভাল পাওঁ বাৰু কিন্তু একো বুজি চুজি নাপাওঁ মই ভাল পালেও কি হ'ব যদি বুজিয়ে নাপাওঁ চাইনো কি লাভ সেইটোত
একোৱে মানে তোমাৰ ফুটবলটো অলপ বুজি পাওঁ কোনোবা কিন্তু সেইবিলাক কৈ কৈ মানে কি কিমান সেই খান মানে মান এটা বুজি মাথাত নোসোমাই মানে
ক্ৰিকেট খেল চাই ভাল পোৱা আৰু ক্ৰিকেটোও ভাল নোপোৱা নেকি
পাওঁ পাওঁ ক্ৰিকেট ভাল পাওঁ ক্ৰিকেটো ভাল পাওঁ ফুটবলো ভাল পাওঁ খালি বুজি নাপাওঁ ন এনেই ভাল পথ পাওঁ বাৰু
অ বুজি পাব লাগিছিলে বুজি পাবলগীয়া বেছি টান নহয়
বুজাই দিয়াছোন চোন তুমিয়েই ভালকে মোক
চাই দিব লাগিব নেকি
অ ক্ৰিকেটৰ বিষয়ে হয় ফুটবলৰ বিষয়ে জানে নাই
জানো ফুটবলত ফুটবলত ক্ৰিকেটে মই বুজিছ জ তাৰপিছত ফুটবল বুজাই দিওঁ তোমাৰ এটা টিমত এঘাৰটা প্লেয়াৰ থাকে
কেইটা আছে
এঘাৰ টকা প্লিয়াৰ থাকে তোমাৰ উইকেট কিপাৰ তোমাৰ এজন থাকে
উম
তাৰছত তোমাৰ বেছ মেন তোমাৰ হেৰি থাকে জনাই অ'পেনিং বেটছমেনক প্ৰথম যিজন আনজন অপেনিং বুলি হয় আৰু তোমাৰ ফাচ ডাউন যিটো আহে, ওৱান ডাউন বুলি কয়।
অ
তেনেকেইে আৰু, আৰু তোমাৰ এম্পিয়াৰিংৰ বিষয়টো জানাই নবৈ, নগল মানে ঈদ বুলি কয় সেইটো
অ পাইছোঁ
সবলত আউট গলে তো মানে আউট নিদিয়ে আৰু সেইটোবলত
আচ্ছা আচ্ছা তাৰপিছত,
তাৰপিছত তোমাৰ এল বি ডাব্লিউ বুলি জানাই এই যোনটো তোমাৰ লেগৰ বাহিৰত গেলে ৱাইট দিয়ে আৰু অফৰ বেছি বাহিৰত গেলে ৱাইট দিয়ে সেইটো ৱাইড বুলি কয়।
মানে এ বগা লাইনডালৰ বাহিৰত
বগা লাইন টো যি আছে তোমাৰ, তাৰে বাহিৰত গ'লে হোৱাইট দিয়ে
আচ্ছা। তাৰপিছত,
তাৰপিছত এই খিনিয়ে আৰু। তোমাৰ এইখিনিয়ে আৰু
তোমাৰ চব ফেৰি ফেভেট কোন?
মোৰ ফেভৰেট প্লেয়াৰ। মোৰটো তি বিৰাট কহলি
মানে আৰ চি বি
আৰ চি বি
ঠিকে বা এতিয়া খেল হৈ আছে ন আৰ চি বি অফ কিয় খেল হৈ আছে নে ইণ্ডিয়া ভাৰ্চছ?
ইণ্ডিয়াৰ হৈছে। ইণ্ডিয়াৰো তোমাৰ হেৰি হৈছে এতিয়াও আফগানিস্তানৰ হৈছে। আৰু শ্ৰীলংকাৰো হৈছে। আফগানিস্তান এই শ্ৰীলংকাত তোমাক কি কৈছা শ্ৰী শ্ৰীলংকাত তোমাৰ এই দল গৈছে দিয়াৰ এই দল যোনটো আমাৰ এই দল থাকে
বা
এটা দল তলত থাকে যোনটো আমাৰ ইণ্ডিয়াৰ মেইন টীম আছে যোনটো ডাঙৰ টীমটোত সেইটোত বিৰাট কোহলিয়ে থাকে।
অশেক
অ আৰু এই তোমাৰ এই দলতে থাকে। এই দলটোত গৈছে নতুনকে এজন যি আহিছে সৰু ল'ৰা বৈভৱ চুুৰয়া বংঞ্চী এই বিহাৰৰ যি পোন্ধৰ বছৰীয়া ল'ৰাটো
অ পোন্ধৰ বছৰ লৰা খেলিব পাৰে নেকি মানে তোমাৰ তাত কোনো বয়স হোৱা কোনো হেৰি নাই।
আজি ৰাজস্থানত হৈ খেলিছিলে। পিয়লত এই। ৰিয়ান পৰাগৰ টীমত যি খেলিছিলে বৈভৱ চুুৰীয়া বঞ্চী এজন সৰু ল'ৰা ভাল খেলে যি।
অ ইমান ভালকে নাজানো বাৰু। ৰিয়ান পৰাগক চিনি পাও বাৰু ৰিয়ানক। আই পি এল বুজি নাপাওঁ কি চাম না চাও সেইকাৰণে মই মানে তোমাৰ আ ৰিয়ানক চিনি পাও মানে বাকী চবকে চিনি পাও কিছু নতুন নতুন খিনি ইমান চিনি নাপাওঁ মই
তুমি এটা কাক ভাল পোৱা প্লেয়াৰৰ ভিতৰত।
কি কলা?
প্লেয়াৰৰ ভিতৰত কাক ভাল পোৱা?
মই বিৰাট কোহলি এম এছ ধনী।
উম।
ৰিয়ান ৰিয়ান আৰু তোমাৰ হেৰি এইটো। হাৰদিক পাণ্ডয়া।
হাৰ্দিক পাণ্ডিয়া
উম ভাল লাগে।
অ
এইকেটাকে ভাল পাওঁ আৰু আছে।
মই ক্ৰিকেট আৰু ফুটবলে। অলপ।
দুটাই ভাল পোৱান এনে খেলা নে তোমালোকে?
মই খেলিছিলো এনে মানে কি। মই ডিষ্ট্ৰিকলৈকে খেলিছিলোঁ। আহ স্কুলৰ পৰা খেলিছোঁ মই ডৃষ্ট্ৰিকলৈকে। মই স্কুলৰ। কৰাই সে দিছো। মাৰি স্কুলৰ পৰা।
তাৰাপ যেন ঠিকে আছে তেন্তে। তেনে তুমি দেখোন। আগোকো খেলিব পাৰে না যদি তুমি যদি ভালে খেলা দেখা।
নাই এতিয়া স্কুল এতিয়া বাদ দিলো ন আৰু তমাৰ এতি। এ মানে হোক মানে এ যি আমাৰ আছে।
অ সেয়া কাৰণে ন ঠিকেই আছে তেন্তে। কৰিব লাগে আৰু ফুটবলৰ কথা কোৱা।
ফুটবলত যোৱাকালি চালো এইখন আৰ্জেণ্টিনা আৰু তোমাৰ হেৰি খেল চালো এই আলজেৰিয়া বুলি কয় এখন দেশ।
আলজেলিয়া আজি শুনিছোঁ দেই।
সেইখন দেশ আছে তোমাৰ হেৰিতে আছে কিন্তু ইউৰোপতে আছে কিজানি। ইউৰোপত যে হেৰিত আছে লেটিন আমেৰিকাত বিহু
মানে সৰু ন দেশখন মানে কি এ। তাত মানে হেৰি লগতে মানে মিক্স হৈ আছে মানে কি লাগি আছে।
মানে দেশখন বেলেগে আহ।
অ বেলেগে মানে খালি ইমান মানে ধৰিব নোৱাৰি।
অ বেলেগ দেশ এইখন সৰু দেশ আৰু।
আচ্ছা তাৰ মানুহবোৰ কি মানুহ মানে।
তাৰ মানুহবোৰ মানে কি আৰু কেনেকে কওঁ সিমান মই হিষ্ট্ৰী চোৱা নাই বাৰু কিন্তু মইো সিমান দখনৰ বিষয় নাজানো কিন্তু ফুটবল খেল ফুটবল খেলিব অহাতে গম পাইছো আৰু অলপ চলপ ফুটবল খেলেই বুলি নতুনকৈ আহিছে মই হেৰিত ভাল পাওঁ তোমাৰ লল মেচি বেছি আছে
মিচি ঠিকে আছে
বেছি বেছি ভাল লাগে তোমাক
মোৰো চবকে ভাল লাগে কাকো বেয়া নালাগে চবেই ভাল লাগে সবে কষ্ট কৰে
ভাল খেলে কিন্তু ৰনাল্ডোও ভাল নালাগে।
মানে মই তেনেকে মানে পাৰ্চনেলি।
নহয় আমি খেল চালাই আমাৰ ফেন বিলাক থাকে নহয় অনুৰাগী কি ফেন বিলাকৰ মাজত কাজিয়া লাগি থাকে যে
অ লাগে বাৰু
কিছুমানে ৰনাল্ডোক ভাল পায় কিছুমানে মেচিক ভাল পায়।
সেইটোৱে কিন্তু মোৰ মতে কি আৰু চব সময় ক চবে কষ্ট কৰি আগলৈ গৈছে তে
অ কিছুমানে ভাল খেলে এতিয়া নতুনকে আহিছে তোমাৰ এ এম্বাপে বুলি কয় এজন ফ্ৰান্সৰ
ক'ৰ হয়।
ফ্ৰানস ফ্ৰান্স যি কেনোনে আম্বাাপি
অ নাই শুনা নাই বাৰু দে মই এইকেইটা মেচি ৰনাল্ডো শুন যেনেকে আৰু এটা যে ল'ৰাটা আছিলে তোমাৰ অ তাক।
উ
অ নেমাৰ জিনিয়ত তাক ভাল লাগে এই হল এইকেইটাকে বজি ভালকে চিনি পাওঁ বাকীখিনি ইমান চিনি নাপাওঁ এই তিনটাই যি ফেমাচ কাৰণে মানে পুৰা ভালকে চিনি পাওঁ আৰু
বাকী আজি খেল আছে আজি আজি আজি নাচাও কিজানো আজি কাৰ আছে চোৱাই নাই ৰ'বা
তুমি হেৰি সদায় সদায় দিয়া নেকি খেল
হে সদায় দিয়ে মোক ত তোমাৰ উনৈশ জুলাইলৈকে চলিব
জুলাই কেই তাৰিখলৈকে।
ঊনৈছ উঊনৈছ তাৰিখ লৈকে
বহুত দিন চলিব এইখন
বহুত দিন চলিব তোমাৰ আঠচল্লিশটা দিম আছে টটেল
চল্লিশ আৰু যে পুৰা ফাইনেল যে হয় সেইটো কেতিয়া হ'ব
এইটো তোমাৰ উঊনৈশ জুলাই তাৰিখে হ'ব আহ
ঠিকে আছে তেন্তে
অঁ।
বাকী আৰু হেৰি এইটো কি বুলি কয় তোমাৰ আৰু কি খালে ভাল পোৱা
বাকী দুটাই আৰু এনেই স্কুলত ভলীবল খেলিছো হেল্ল'।
ভলীবল অ ভলীবলো ভাল লাগে কিন্তু কিয় ভ ভলিবল তোমা ওখ মানুহৰ কাৰণে ভাল
ভলিবলত মই দুইবাৰ হৈছোঁ টো বেষ্ট প্লেয়াৰ শ্ৰেষ্ঠ প্লেয়াৰ
তুমি মানে চবতে ভাল নেকি খেলাত
সময়ত অঁ হায় ছেকেণ্ডেৰীলৈকে মানে মোৰ এইজনত থকও আছে স্কুলখন
উ বাহ হা হা ভাল খেলিছিলা ন সেইকাৰণে নামো আহি গৈছে
মেগাজিনত নাম আছে মোৰ এতিয়াও আছে স্কুলত
ঠিকেই আছে তেন্তে
অঁ ম খেলত মোৰ বেছি হেৰিছিলে অঁ খেলত বেছি পঢ়াত সিমান অঁ কি কৈছে বেডমিণ্টন এনে স্কুলত খেলি পোৱা নাই বাহিৰত ঘৰত এনে খেলো গাঁৱত
ঠিকেই আছে খো খো
খকো খেলি পোৱা নাই
খকোটো মই খেলি পোৱা নাই। পাইছোঁ মানে ইমান ভাল কে নহয় স্কুলতে খেলা
মই সেইটো খেল দেখাওঁ নাই এতিয়ালৈকে আৰু
মানে তোমাৰ সেইটো কি কৰিব লাগে তোমাৰ আমাৰ স্কুল উইক পাতে ন ত মানে অঁ ত মানে তোমাৰ কি হয় এই নেজানো কিয়া ভালকে বহিব লাগে তাৰপাছত আকৌ দৌৰিব লাগে হেৰি এটা চুবলে মই ভালকে নেজানো এইটো মই জানে সুধিছো তোমাক জানা নেকি
নাই নাই নাজানো মই সেইটো
সেইটো কিন্তু খেলটো কিন্তু তোমাৰ নেচনেল ইণ্টাৰনেচনেল লকে আছে
অ আছে আছে আছে তোমাৰ অলিম্প
কিন্তু এইটো খেল কি খেল নাজানোৱে দেই আজিলৈকে গমেই নাপালো কি খেল আহ কেনেকে খেলে কি কৰে একো মাঠাত নো নোসোমায়ে কিছুমানে কিন্তু জানে দেই খেলিবলৈ কৰিবলৈ ভালকৈ জানে
নাই আজি নাই আজি খেল নাচাও আজি আৰু ত আজি ভাল কিমান নাই খেল আজি, আজি কাৰ আছে নাজানো কিন্তু ভাল কিমান নাই
আমাৰ ইণ্ডিয়া নাই
ইণ্ডিয়াটো ইণ্ডিয়ে পোৱাই নাই আমাৰ অ ফুটবল বিশ্বকাপৰ চিটে পোৱা নাই
ফুটবল নহয় তোমাৰ ক্ৰিকেট ফুটবলত আমাৰ ইণ্ডিয়া নাই নেকি
নাই নাই ইণ্ডিয়া নাই।
উম কি কোৱা নৰ্থ ইষ্টৰ মোৰ বহুত আছে দেখোন
নাই নাই ইডিয় চীট পোৱাই নাইতিয়া লৈকে খুব ভুল
পইনে নেকি
তোমাৰ আঠচল্লিশটা টনি থাকে আৰে আমাৰ ইণ্ডিয়া মোটামুটি তোমাৰ এশ পাঁচ নম্বৰ মানত আছে ৰেংকিঙত
হম ধেৰ বছা চেতিখন যেনে পাবলৈ আৰু
পাইনে নাপাই একো নাজানো সেইটোৱে দিয়া ঠিকে আছে তেন্তে মই কাম চাম কৰোগৈ তুমি প হেৰি ফোন কৰিবা তেন্তে খেল দিলে কবা মোকো।
ঠিক আছে ফোন কৰিম বাৰু মই
অঁ কৰিবা দিয়া ঠিক আছে
ঠিক আছে
উম ঠিক আছে দিয়া